এ, মানে বহি বহি তোৰ লগত কথা পাতি থাকোঁতে দেখা পালোঁ এটা মধুৰিআম পকী আছে। আমাৰ গছ নহয় আৰু, ওচৰৰ মানুহ ঘৰৰ। ডালিটো আমাৰ ফালে আহি গৈছে সম্পূৰ্ণ ডালিটো গতিকে গৈ পেলাই এটা পাৰিলোঁ, পাৰি লৈ পেলাই এ, সেইটোকে খালোঁ।
আমাৰ জেঠাহঁতৰ ঘৰতো বহুত লাগি লাগি থাকে বুজিছনে, একে ইমান ডাঙৰ ডাঙৰ, তোৰ মানে এটা এটা এক কেজি এক কেজি হ'ব। ইমান লাগি থাকে, অ' এতিয়া মানে ইমান লাগে ডালি যে ডালি ভাগি যায় মানে এনেকুৱা লাগি যায়।
অ' মধুৰিআমটো ভাল, বহুত বেমাৰ ধৰ কাৰণে ভাল।
কি জান মিঠা নহ'লেও যে মধুৰিআমটো খাব লাগে।
অ' সেইটো হয়।
ঠা নহয়ও পানী পানী হয়, তেও খাব লাগে।
হয়। উম, এতিয়া হেৰি পাইছ নে নাই, বাৰু বাদ দে, আজি খবৰ এটা পাইছনে নাই?
কিহৰ?
আমাৰ নতুন দেলহীৰ খবৰটো।
উম, অ'।
নাই পোৱা চাগে।
নাই চোনাম, চোনাম ছাৰ। হেল্ল'। হেল্ল'। অ' শুনিছনে
হয়, শুনিছনে?
কি কৈ আছ বোলে বুজি শুনাই নাই, ৰ ক'।
অ' নতুন দিল্লীৰ খবৰটো শুনিছিলি?
নাই শুনা, নাই শুনা।
আজি নিউজ চোৱাই নাই ন'?
নাই, কচোন।
আচলতে তোৰ সেইটোয়ে বেয়া, মানে নিউজ চিউজ চাবি অলপ বুজিছ, দে শৰ অলপ খবৰ খাতি ল'বি। উ, নেচাওঁ দে, সদায় চোৱা মানুহে সদায় চোৱা মানুহে কি হৈছে নুসোধে।
এই মই আজি মোবাইলটো কিবা কিবি কাম কৰি আছিলোঁ ৰবি।
অ' আজি মানে তোৰ হেৰি আমাৰ যি মানে তোৰ এডুকেশ্যন চিষ্টেমটো আছে
তাকেতো সুনম মং চুং ছাৰতো সেই কথা কব কৈছো সেইটোকে কব কৈছো ৰচোন এই মানে আমাৰ মেকুৰীটোৱে কুকুৰটোৱে কাজিয়া হৈ আছে পুৰা
অ কাজিয়াটো ভাং
এ চোতালখনত বগৰা বগৰী কাজিয়া হৈ আছে
কিবা খোৱা বস্তু লৈ কাজিয়া অ হয়
অ খেলি আছিলে কিন্তু মানে মেকুৰীটোৱে মানে তাক কুকুৰজনীক মানে একচেপ্ট নকৰে বুজিছনে
অ
কুকুৰ জনীয়ে কিন্তু মান মেকুৰীটো বহুত ভাল পাই মানে লগৰ বুলি ভাবে সাপোতি পেলাই শুব বিচাৰে মৰমতে কিন্তু মেকুৰীটোৱে মানে একচেপ্ট নকৰে মানে একদম কিব নিচিনা চৰিয়াই কৰি দা মানে গাল চাল ফালি দিয়া নিচিনা কৰে বহুত গুন্ডা মেকুৰীটো উম কি বোলে এডুকেশ্যন চিষ্টেমটো কি হল বোলে এতিয়া কি হ'ল সুনম মং চুং ছাৰ হস্পিতেল হৈ গৈছিল নহয়
নিলে এতিয়া মানে আজিতো কি আজি এতিয়াও মানে প্ৰতিবাদ চলি আছে মই নিউজ চাব পৰা নাই এতিয়া তোমাৰ কলটো ৰাখিলে মই এতিয়া চে নিউজ চাব যাম তাতো কি হৈছে
কি মানে একো ৰেচপনচ দিয়া নাই কিয় মই এইবিলাক কথা বেয়া পাওঁ দেই মানে
অ
আমিয়ে পাতো ন চৰকাৰ চৰকাৰ আমিয়ে পাতো হয় নহয় কচোন আমাৰ মানে সুবিধাৰ কাৰণে একো নকৰে মানে আমাৰ যিটো কামৰ কাৰণে একো মাত নিদিয়ে কিন্তু এতিয়াই হওকচোন বোলে কিবা এটা কাম শিকক তেতিয়াই লগে লগে হেৰি কৰিব
হয়
উম কচোন কি হ'ল বোলে নিউজটো কি হ'ল
তাত মানে উম বহুত আহ পেষ্টফুলতো হেৰিটো চলি আছিলে তোৰ মানে যিটোৰ মানে পতেচ চলি আছিলে
উম
তাত এতিয়া শুনিব পোৱা মতে লাঠি চাৰ্জ চলিছে এ তাৰ পিছত তোৰ তিয়াৰ গেছ নিষেপ কৰিছে আৰু বিভিন্ন ধৰণৰ কাৰ্য মানে অৱলম্বন কৰিছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা সেইবাবে বেয়া লাগিছে আমাৰ যিমানে যি নহওক আমাৰ মানে নিজৰ এডুকেশ্যচন চিষ্টেমটোৰ কাৰণে সকলোৱে লাগি আছে ভাল হওক পেপাৰ লিক নহওক বিভিন্ন ধৰণৰ যি ধনী ধনীন ধনী ধনী মানুহ আছে তেওঁলোকে কি কৰে পইচা পাতি দি পেলাই তেওঁলোকে কি হয় পেপাৰ বোৰ কিনি লয় এতিয়া দুখীয়া শ্ৰেণীৰ মানুহবোৰে এতিয়া কিনিব নোৱাৰে যাৰ ফলত কি হয় আমি দুখীয়া শ্ৰেণীৰ ৰাইজ সদাই দুখীয়া হৈ থাকিব লাগে সেইবাবে এ সেই সেইবাবে সুনম মং চু ছাৰ আৰু কেইজন কেইগৰাকী মান লগ লাগি আমাৰ এডুকেশ্যন চিষ্টেমটো নতুনকে শুদ্ধ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছিলে
হয়
কিন্তু তুমি জানাই নহয় আৰু ক্ষমতাৰ থকাৰ ক্ষমতাৰ লোভত তেওঁলোকে যিকোনো কাম কৰিব পাৰে সেইবাবে তেওঁলোকে বহুত কিছু কৰিছে আও অলপ মানে অলপ চাবা মানে দেশৰ দেশ- কৰ নিউজ চিউজ অলপ চাব লাগে মেনে- কি হৈ আছে এতিয়া সময় আমাৰ আহি গৈছে এতিয়া সময়ত আমাৰ- বেলেগ চোৱাৰ সময় নহয় আমাৰ দেশৰ- যি ঘটনা অৱলম্বন হৈ আছে সেইবোৰত- মনোনীত দিয়াতো অতিকে দৰকাৰ হয় নে নহয় কোৱা।
মই চাই আছো সদায় চাই আছো মানে পাই আছো এই কিছুমানে মানে- তা মানে এ তা মানে এনে ভুৱা হেৰি লগাইছে এই চুনাম- চুনাম চাৰৰ যে ওচৰত যে পানীৰ বটলটো যে থাকে- তাৰ সেইটো বোলে এ সেইটো বোলে মাংস চুপহে বোলে খাই আছে বুলি কওঁতে- তেতিয়া এজন লৰাই এজন লৰাই সেই- বটলটো আনি পেলাই সেই লৱা মানুহ যোনজন মানুহে মানে এটা মানে- এটা মানে ভুৱা হেই কৰিছিলে সেই মানুহটো মূৰ ওপত মানে ঢালি দিছে।
হয় হয়, অভিজিত অভিজিত অভিজিত দিপকেও লাগি আছে।
অঁ' এ অঁ' মানে বহুত কিবা মানে অঁ অভিজিত হেৰি, অভিজিতক মানে হেৰি কৰিছিলে- কোনো মানুহ এগৰাকীয়ে মানে কিবা এটা মাৰি দিছে দেই মূৰত, মাৰি দিওঁতে গোটেই মানুহজন মানে তেজে হৈ গৈছে।
তেজ নহয়, এইটো তুমি বোৱা ভালকে তুমি চোৱা নাই, হেৰি তোমাৰ- চিয়াহী মাৰি দিছিলে, ই-ইংক, ইংক আমাৰ যি কলমৰ, কলমৰ যে চিয়াহী আছে। সেইটো মানে মুখত মাৰি দিছে, ৰঙা নহয়। আঁতৰ পৰা তুমি দেখিছা, এইটো ভুল কৰিছা। এইটো তোমাৰ হেৰি য়া চিয়াহী মাৰি দিছে এইটো বহুত- তেতো মানুহটো নীলা হৈ গৈছে হয়।
অঁ' অঁ' নহ এনে কিন্তু মানে এই নাজানো আৰু ভিডিঅ' বিলাক ইডিট কৰোতে হেৰি কৰে যে সেইকানে ৰঙা দেখুৱাইছিলে কিন্তু। স কাৰণে ভাবিছো বাৰে বুলি চাই আছিলো বাৰু এটো হস্পিতেলটো- কালিতো হস্পিতেললো গৈছিলে পৰহিনাখন, আৰু কি কৈছে না পুলিচে যে মানে নিজৰ- ঘনী ঘনীয়েককো মানে এইবিলাক ৰিপৰ্ট একো লগ কৰিবও দিয়া নাই ৰিপৰ্টবিলাকো নেদেখোৱাই একো নকৰে। মানে এনেকুৱা নিচিনা কৰিছে এইবিলাক মানে ভাল নহয় আৰু দিয়া।
হয়। বাকী এ মানে কি আও এডুকেচন চিষ্টেমটো ল'ৰা ছোৱালী বোৰে- অ' বহুত পেষ্ফুল ৱেব এ হেৰি কৰিছে ন, তেওঁলোকে মানে একো আ- তেওঁলোকে, আইন হাতত তুলি লোৱা-
পিচফুল।
অ' সেইটোৱেই তুমি চাগে পেজ তুমি পেজফুল শুনিলা।
উম' তুমি পেছফুলেই কৈ আছা, আকৌ মোক হে উলোটাই কোৱা দেই, নিজে ৱৰ্ডবিলাক ভুল ভুলকে কোৱা।
তাপিছত তোমাৰ মানে, কি হৈছে গোটেই মানে- চিষ্টেমটো তেওঁলোকে, শুদ্ধ কৰিবৰ কাৰণে তেওঁলোকে- পিচফুল, তেওঁলোকে মানে পৰ্তেষ্ট আৰম্ভ কৰিছে। যাৰ-
অঁ' শান্তিপূৰ্ণৰে প্ৰটেষ্টটো কৰিছে হয়, একো কোৱা নাই। শান্তিপূৰ্ণ প্রটেষ্ট কৰিছে, কিন্তু তেওঁলোককটো একো- কোনো আজিলৈকে একো সোধাই নাই, মানে গুৰুত্বই দিয়া নাই কৰিছ, কৰিছ বাদ দে আমাৰ কি আহে যায়। আমাৰ নিজৰ কামটো যেতিয়াই হ'ল।
হয়।
এতিয়া আৰু এটা কথা মানে ক'ব নালাগে এতিয়া আৰু চৰকাৰৰ যদি এইবিলাকটো যদি হাত- নাথাকে সাধাৰণ জনতাই, এই পেপাৰ লিক কটাটো কৰিব নোৱাৰে। আৰু এতিয়া- কি আছে ৰিণীট যে হ'ল, ৰিণীট হোৱাৰ পিছত মানে এতিয়া যোনবিলাকে মানে বেছি পাৰ্চেণ্টেজ পাইছিলে- মানে পাছ কৰিছে, সেইবোৰৰ মানে কিবা স্ক্ৰীম এটা হৈছে। অ' কিবা হেৰি হৈছে মানে মেইন মাৰ্কছটো আছে ক'বাত উৱে উয়েমাৰ চিটত মানে মাৰ্কটো আছে কিবা। মানে এনে ৰিজাল্টৰ মাৰ্কচটো দিছে কিবা বেলেগ এটা মানে।
হয়।
পাইছাই ছাগে তুমি সদায় নিউজ চাইচা যদি।
মানে তোমাৰ কি হৈছে ক'ব নোৱাৰিম, মই তোমাৰ মানে আহ' ৰিল ক'ব গ'লে, ভালকে যদি যদি মন দিয়া তুমি বুজি পাবা কথাটো, বস্তুটো কেনেকুৱা ধৰণৰ জানানে? চিষ্টেমটো, বৰ্তমান , বৰ্তমান চৰকাৰখনে কি কৰে তোমাৰ কয় যে, কোনো ধৰণৰ তোমাৰ আহ' চাকৰি আহ' মানে তোমাৰ চা কিবা চাকৰি-চাকৰি পাব কাৰণে, তোমাৰ কোৱা?
এ এতিয়া এইবিলাক নাপাটো দিয়া পিছত পাতিম।
অ' মানে, মানে মোৰ মানে এইবোৰত আজি কালি মানে সোমাই গ'লে মই ওলাই আহিবলৈ বহুত দিগদাৰ হৈ যায় বুইছা।
উমঁ' নহয় এনেকে হ'লে মানে বেয়া হ'ব বাৰু, এতিয়া কি কবা আৰু। এদিন হ'লেও এদিন মানে কিবা এটা বিপ, ডাঙৰ মানে কিবা ডাঙৰ কিবা এটা সংঘটিত হ'ব। মানে আমাৰ যুৱ-প্ৰজন্ম আৰু মানে হেৰি মাজত।
এদিন বুলিয়ে নহয়, আজি আজিৰ দিনটোৱে তোমাৰ মানে এটা মানে ইতিহাসৰ মানে পিষ্টাত মানে থাকি যাব। হয় থাকি যাব। কাৰণ আজি তুমি তুমি তুমি মোৰ তুমি অলপ মানে নিউজ চোৱা চিতা কৰিলে মানে বুজি পালা হেঁতেন।
মই নিউজ চাই থাকো, তুমি ভালকে চাবা, তুমি মানে অলপ কথা বিলাক অলপ ভালকে নুবুজা। লোকক মানে লগতে বেয়াকে ক'ব পাৰা, বুজিছা। উমঁ' আৰু আৰু এনে এটা কি- আহ' কি কি জানা মানে আমি এটা হেৰি- আমি মানে যোনবিলাক অধিকাৰৰ কাৰণে লাগিব লাগে মানে সেইবিলাক, সেইবিলাক মানে কি ক'ব আৰু মানে যোনবিলাক আমি লাগিব নালাগে, সেইবিলাকে আমি লাগিবলগীয়া হৈছে মানে সেনেকোৱা নিচিনা হৈছে বস্তুটো।
হয়।
আমাক যোনবিলাক মানে নিজে দিবলগীয়া হৈছে, মানে দিব লগা হয়। সেইবিলাকৰ কাৰণে মানে আমি এইটো আমাক লাগে বুলি আমি মানে এইটো হেৰি কৰিবলগীয়া হয় মানে প্ৰতিবাদ কৰিবলগীয়া হয় বা কিবা এটা ধৰ্মঘোট কৰিব লগীয়া হয় নহয় কোৱাচোন বা আন্নখনন কৰিব লগগীয়া হয়। কিন্তু যোন বিলাক মানে এইবিলাক অলাগতিয়াল বস্তু দিয়াচোন কবলে গ'লে, এইটো আমাৰ একদম দিবই লাগে ন' এইটো বস্তু আমি এইটো এনেকে প্ৰটেষ্ট কৰিবই নালাগে হিচাপমতে।
হয়।
কিন্তু এইবিলাকৰ কাৰণে মানে কৰিব লাগে। এনেকুৱাটো মানে আমাৰ কি আৰু এইটো এখন আৰু উন্নয়নশীল আৰু মানে একো উন্নয়নশীল মানে চৰকাৰ নহয় আৰু দিয়াচোন এখনৰ। মানে ভাৰত নহয় আৰু এখন, দেশ নহয় মানে।
নহয় নহয়, আমাৰ উন্নয়নশীল কাক কয়, উন্ন উন্নয়নশীল দেশত তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ মানে উন্নয়নমূলক কাৰ্যকলাপবোৰ দেখিব পোৱা যায়। আমাৰ ইয়াত কিবা দেখিব পাইছে জানো উন্নয়নমূলক কাৰ্যকলাপ বিলাক। আমাৰ ইয়াত তে হয়, আমাৰ ইয়াত
উন্নয়নশীল দেশত মানে কি, উন্নয়নৰ কাৰণে, প্ৰতিবাদ কৰক ন তেতিয়া বেলেগ কথা। কিন্তু মানে, এইবিলাক মানে এইবিলাক যিবিলাক নালাগিব লগীয়া অ', মা সিহঁত দুটা কাজিয়া, আ এটা শুই আছে, বগৰা-বগৰী কাজিয়া হৈছে। তাতে ইয়াত কাজিয়া।
হয়।
উম, এ মানে কুকুৰ আৰু মেকুৰীটো কথা কৈছোঁ, হয়।
হয়।
কাজিয়া হ'বই আৰু, এতিয়া তুমি যদি দুটা পুহি পেলাই তুমি যদি সিহঁতৰ মাজত যদি এটা এ এটা মাছ যদি থৈ দিয়া দুইটাই খাবলৈ কাজিয়া লাগিবই।
এতিয়া মা যে আহিল, মা পিছে, পিছে দুইটা দৌৰিছে দেই।
হয়, অ', কুকুৰটো ৰাতি, ৰাতি ক'ত থাকে, বাৰাণ্ডাত থাকে ন।
অ', ৰুটি, কুকুৰটো ৰাতি ভাত-পানী খাই, নটা বাজিত উলিয়াই দিয়া যায়। আপুনি এতিয়া মা আহিছে যে বৰ ভাল পাইছে, দুইতটা একদম মানে কিবা আনিছে বুলি দৌৰি ফুৰিছে।
হয়।
অ', বহুত, বহুত কাজিয়া মানে কি কবা আৰু। তাৰ মানে, মানে এখন ল'ৰা-ছোৱালীৰ নিচিনা কাজিয়া মানে সৰু যেনেকে ঘৰত থাকে তেনেকুৱা।
হয়। দুইটাকে ধৰি লৈ খুব পিটন দি দিবা হেই।